হেল্ল',
অহ',
কি কৰি আছা?
এ এনেই আছো।
উম, আজি ওলাই গৈছিলো নহয়। অহ ', হে দুপৰীয়া এক যাৰ ভাত খালো হা।
উম,
এই ভাত খাই ভাল লাগছে তাৰমানে এই ৰেষ্টুৰেণ্টত উম - উম। তুম কি খনছে
উম,
অহ ',
ক'ত?
সেই মালিগাঁৱত।
অ',
উম, নতুনকে মানে ধুনীয়াকে মানে আচামি থালী। আৰু দামো বেছি নহয় দামটো মাত্ৰ দাম লৈছে মাংস ভাত এশ ত্ৰিশ টকা লৈ। আৰু নিৰামিষ ভাত খালে আশী টকা নিৰামিষ ভাততো বহুত আইটেম আছে। তোমাৰ নিৰামিষ ভাতত মানে দালি, মাহৰ দালি, কচু তাৰপিছত তোমাৰ এই এই তিলৰ তিলৰ চাটনি দিয়ে শুকান মাছৰ চাটনি দিয়ে বহুত গিটা আইটেম হয় নিৰামিষ থালিতে।
অ হয় নেকি
উম তাৰপিছত ভ ভাত খোৱাৰ পাছত অকমান এ দিয়ে মানে নিৰামিষ ভাত থালি খালে এই লাষ্টবিন অকণমান ধুই দিয়ে সৰু বাতি এটাত
অ'।
অ', মানে ভাল লাগছে আৰু খাই। আৰু কাঁহীটো তোমাৰ কাঁহৰ কাঁহী দিয়ে। কাঁহৰ কাঁহী।
আৰু ক'ত আছে এনেকুৱা হোটেল।
অ', বৰ্তমান তোমাৰ তাতে খাইছো।
ওচৰত আমাৰ।
তোমাৰ ক'ত আছে, গণেশগুৰিত আছে, গণেশগুৰিতো আছে, এ মিচিং কিটচেন বুলি এটা শুনিছোঁ। আৰু তোমাৰ আছে কেইটামান হোটেল। বেলেগ, বেলেগ। এতিয়া চাব লাগিব, এতিয়া গৈ।
দিনত কি সদায় হোটেলত ভাত খোৱা।
অ', সদায়, সদায় মানে কি কেতিয়াবা ঘৰত যাওঁ লৈ যাওঁ। বনাই খাম। কেতিয়াবা, কেতিয়াবা আৰু খোৱা যায় আৰু বনোৱা যদি দেৰি হৈ যায়। দুপৰীয়া খানাখিনি হোটেলতে খোৱা যায় আৰু।
সদায় বেলেগ বেলেগ হোটেলত।
অ', ক'ৰবাত, ক'ৰবাত খাব লাগে আৰু সদায় মানে দে, সদাটো খোৱা নহয়। যেতিয়া মানে ধৰাচোন এই ভাত। ঘৰত নবনাওঁ বাহিৰত ৰাতিপুৱা অলপ দেৰি হৈ থাকে। তেতিয়া আৰু ওলাই যায় নাস্তা কৰি কিনে ওলাই যাওঁ দুপৰীয়া। আৰু তাতে খোৱা যায়। তাৰ পিছত। মানে য'ত থাকো আৰু তাতে তাৰে ওচৰত যোনটো ভাল হোটেল হেইটোত খোৱা যায় আৰু।
আৰু হেৰি এই ইয়াতে যে এখন আছিল আমি গৈছিলোঁ একদিন। এ এবছৰ মান হ'ল। কি'বা আছিল? বহুত ধুনীয়া খানা আছিল।
অ', অ', এই চন্দ্ৰপুৰত আছিলে।
উম'।
চন্দ্ৰপুৰত আছিল।
উম'।
তোমাৰ ধাবা হয়, ধাবাত কি আৰু ধাবাত অলপ মানে পইচাটো অলপ বেছি লয় কিন্তু খানা ভাল থাকে।
উম' আৰু ইয়াতে আমাৰ ওচৰত। আছিল এখন নহয় ছিক্স মাইলত।
অ', ছিক্স মাইলতো আছে। ছিক্স মাইলতে থাকিব। কিবা ন' আজিকালি। দুনিয়াৰ ভাত, ভাতৰ হোটেলৰ বিজনেছ ভাল হৈছে। ভাতৰ হোটেলৰ মানে কি, অ'একদম মানে কি কম খুলি। আৰু কোনোবাই ধৰ এডভাৰটাইজ কৰি দিয়ে।
উম'।
এডভাৰটাগজ কৰিলে অ', অ'। ফুড ব্লগাৰ বিলাকে। এই সেইটোত আৰু নেক্সট দিনা মানুহ পোৰা ভৰ্তি হৈ যায়।
অ', এদিন এটকাত ম'মো দিয়া ওলাইছিল নহয় এখন
অ', এইবিলাক মানে মিছা সেইটো মানে এডভাৰটাইজমেণ্ট কৰাৰ কাৰণে। তাৰপিছত পৰা একদিন দিয়াৰ পাছত সি নিদিয়া হ'ল।
হয় নেকি?
অ', এডভাৰটাইজমেট কৰাৰ কাৰণে এইটো।
অ', আমি ভৱিষ্যত দিয়ে থাকে নেকি এতিয়াও?
নাই, নাই সেইটো একদিনৰ কাৰণে দিছিলে এডভাৰটাইজমেন্ট কৰা কাৰণে। দে তাতেতে মানুহ। যাক নিছদিনৰ পৰা নিদিয়া হ'ল এই এক টকা ত আৰু মৌমা দিব পাৰিব নে
হয় ন আৰু অ এইখন যে আৰু এখন উ এই ৰিলতে শুনিছো ৰিলত দেখিছো। এই কিবা আছিল পাহৰি গলো। উম পাহৰি গলো
আৰু এটা আছে চাহ বাটিত মানে তাতে পাঁচ টকাত পাই চামোচা। চিংৰা
অ অ দে অ দেখিছো দেখিছো সৰু সৰু।
অ সৰু সৰু চিঙৰা পাঁচ টকাৰ পাঁচটা। ভাল মানে তোতে হা দিয়ে আৰু চাটনি দিয়ে
অ
চিঙৰা আৰু সৰু সৰু বনাই বেছি মছলা নাথাকে এ তাতে খাব গলে আকৌ লাইন ধৰিব লাগে ইমান মানুহ যায় তাতে
অ আমি দি মোবাইলতে দেখি থাকো ন
উম বহুত মানুহ যায় ততে পাঁচ কা বেছি মানে হাই ফাই নহয় জাষ্ট ফুটপাথতে হয় কিন্তু চিঙৰাটো মানে সোৱাদ লাগে সেইকাৰণে বহুত মানুহ যায় আৰু
উম আৰু ক'ত আছে এনকা ভাত ভাতৰ বা এনে ফাষ্ট ফুডৰ ক'ত ভাল ভাল আছে
ভাল হোটেল ধৰাচোন তোমাৰ গণেশগুৰিত আছে গণেশগুৰিত আছে আৰু তোমাৰ এই জয়ানগৰত আছে জয়ানগৰত মামা বুলি এটা দোকান আছে তাতে আৰু ভাল চবেই তাক মামা বুলি কয় আৰু দোকানৰ নাম কিবা বেলেগ হয় কিন্তু মানুহজনক মামা বুলি কয় একচলি
অ
তাছতে
আৰুতো চাগে বিৰিয়ানি
অ বিৰিয়ানী চিকেন পকৰা তাৰপিছত তোমাৰ ফ্ৰাইড ৰাইচ এইবিলাক বহুত চেল হয় এই বেলতলা জয় নকৰ আ খালী আনি এইখিনিতে
উ
এ তাতে মানে ভাল খানা হয় আৰু উম দাম বেছি নলয় দামো কমেই দাম বেলেগ বেলেগ বেলেগ ধ ফাষ্ট ফুড দোকানত মানে কিছু তাতে যা গম আৰু
উম
বেলেগ জেগাত অলপ উ ফফু দাম বেছি লয় তাতে অলপ কমে নাই
খাইি আহিব পাৰা
নাই কেতিয়াবা খোৱা যায় আৰু এতিয়া বা ইফালে গলো
মটো নাপায় ন ওচৰত একোয়ে নাথাকে
মানে সিফালে গৈ আছে ধৰাচোন এইকেই সমমান ভোক লাগিছে যে খোৱা গ'ল আৰু
অ আৰু পিজ্জা পিজ্জা পিজ্জা যে এদিন খাইছ ছিলো সেইখনো ভালে হয়
আহ। আৰু এনে মই ফাষ্ট ফুড খাই ইমান ভাল নাপাওঁ কেতিয়াবা ধৰাচোন খোৱা খালো আৰু
উম, তুমিতো ভাতে ভাল পোৱা
অ', মই ভাত খাইে ভাল পাওঁ, ভাত খাই আৰু মাংস ভাত বা তেনেকেই হ'লে ভাল
আমি আৰু ঘৰত ভাত খাওঁ ভাত খাই ভাল নাপাওঁ।
অ', তোমালোকে ঘৰ যে খাইে থকা যে
আমি ঘৰত নিজে বনাও নিজে বনাও সেইকাৰণে বাহিৰত বেলেগ, বেলেগ যিটো ঘৰত নবনে আৰু
আহ,
কুলচা, চলে তাৰপিছত পিজ্জা
উম।
তাৰপিছত ম'ম' তাৰপিছত চাওমিন আমিতো সেইবিলাক খাই ভাল পাওঁ ঘৰত বনিলেও সেইটো সোৱাদ নহয় ন
উম, ঘৰত সেইটো বনাই মানে ভালো নালাগে ইমান খিনি বনোৱাৰ পাছত আৰু মানুহ খাবৰ মন নাযাব বলে হা বেলেগে বলাই দিয়া টো আৰু পঞ্চাশ টকা চাৰি টকা বা এশ টকা ল'লে কথা নাই কিন্তু বেলেগে বনাই দিয়টো সোৱাটো বেলেগ ন
কিন্তু এতিয়া বহুত দাম বাঢ়িল
অ আজিকালি দাম বাঢ়িছে। এই গেছ অ গেছৰ নাটনি হোৱাৰ পৰাহে। মানে অলপ দাম বঢ়াই দিছে। দোকানী বিলাক কয় দাদা আমি উপায় নাই আৰু ইমান ইমান দামত গেছ কিনিব লাগে।
আম আমাৰ ইয়াতে চিঙৰাৰাকিটা পোন্ধৰ টকা হৈ গ'ল।
অঁহ।
আগতে দহ টকা আছিলে।
অ চব বস্তু দাম বাঢ়িব এতিয়া লাহে লাহে।
অঁ, আজি মেডিচিন মেডিচিন আনিবও গৈছিলো মেডিচিনৰো ইমান দাম বাঢ়িছে।
এই চব মানে পেট্ৰল ডিজেলৰ দাম বাঢ়িলে আৰু মানে। মেইন হয় তোমাৰ পেট্ৰল আৰু ডিজেলৰ যদি দাম বাঢ়ি যায় তেতিয়া চব বস্তু দাম বাঢ়ি যায়। মপ ট্ৰান্সপৰ্টটো সেইটো দিয় হয় ন।
উম। তাকে আমাৰহে পইচা বাঢ়া নাই চব বস্তু দাম বাঢ়ি আছে।
উম। নাই এইটো আৰু কি আৰু সবৰে ইনফ্লেচন হৈছে আৰু। মানে।
তাকে সেইখনত খাব যাব লাগিব আহিলে তুমি।
উম।
এই চন্দ্ৰপুৰৰ।
আহ যাম দিয়া।
হ'লতো এবছৰে হ'ব এতিয়া লাহেকে ন।
অ এক বছৰ হ'ল একবছৰ।
উম উম উম।
এক বছৰ এক বছৰ হ'লে চাগে।
হ'লে হ'লে।
উম।
অঁ।
অ' অলপ গৰম - গৰম পৰতে যাব লাগিব।
উম।
কাৰণ তাতে সেই বাবু কৈ আছিলে চুইমিং পুল আছে সি বোলে গা ধৱে তাতে।
অ' অ' আজিও কৈ আছে ঘৰতে মই এটা সৰু চুইমিং পুল বনাই লওঁ।
অ চিমুৰ গ ইয়াতে গা ধ আ
সেই যে ৰেডিমেড যে পাই যে আজিকালি। এ' অ' অ' হয় সেইফালে ৰাস্তা কাষত কি কৰে সেয়া এটা আনি দিব লাগে, মই বোলো ফুটি গলে গ'ল আৰু।
এইটো দুদিন মান ইউজ কৰা পাছত এই পাতলা প্লাষ্টিকৰ থাকে ফুটি যায় এইটো।
দিয়া হ'ব দিয়া থওঁ দিয়া।
অঁ অঁ হ'ব।